শুনিছা?
অ অ শুনি আছো। কোৱা কোৱা?
কি কৰি আছা তুমি এতিয়া?
মই এনেই আছো তুমি?
ময়ো এনেই।
অ বাকী খবৰ পাতি কেনে তোমাৰ?
ভালেই ভালেই তোমাৰ ভাল নহয়?
মই বেয়াও নকওঁ ভালো নকওঁ মাজৰ আৰু।
মাজতে মানে তুমি মাজৰ মানুহ।
সেইটোয়ে। ক'বলৈ গ'লে কথাটো একদম সঁচাইে কিন্তু মাজৰে মানুহ মই।
অ।
মানে সেইটো মোৰ না না নামনিৰ হয় না উজনিৰ ম মাজৰ হয়।
অ তুমি মাজৰে মানুহ মানে ঘাইৰ মাজৰে মানুহ তুমি।
উম সটো বাকী কোৱা আৰু তোমাৰ কথা?
তোমালোকৰ ফালে তেল বেছি ওলাই নেকি?
অ আমাৰ ইফালে ডিগবৈ ফালে মটো গমেই পালা ভাৰতৰ প্ৰথম তেল ভাৰত। ন পৰা এছিয়াৰ প্ৰথম তেল শোধনোগাৰ দিগবৈ। আছিল ত।
সেইটো কাৰণে সুধিছে তোমালোকৰফালে তেল বেছিকে ওলাই নেকি বুলি।
ওলাই ওলাই, আমাৰ ইয়াতে কাৰখা তেলৰ শুধানগৰো আছে।
উম। উম।
বাকী কোৱা?
তোমালোক চাগে পুৰা ধনী মানুহ। একদম পইচা উভৈনদী হৈ আছে, তে ঘৰে, মানে তেলৰ হেৰিটোত।
মিছা, এইবোৰ এনেও মিছা। এইবোৰ এনেই মিছা।
মিছা?
তেলবোৰ চৰকাৰৰ হয়, চৰকাৰে লৈ লয় তেল।
তোমালোকো অলপ ল'ব লাগে চৰকাৰৰপৰা।
নিদিয়ে, নেৱাৰি নহয়। এইটো অইল ইণ্ডিয়াই লৈ লৈছে।
অ'। এ, আজিকালি যে ঘৰে, মানে নিউজত দেখিছেনে নাই কিছুমান জেগাত যে তেল চেল ওলাইছে যে, সেই তোমালোকৰফালে নোলায় নেকি?
নাই নাই। আমি য'ত থাকোঁ, এইখিনি দিগবৈৰ এইখিনিত তেল নোলায়। এইখিনিত নোলায়, এইখিনিত নোলায়। আমাৰ এই ইফালে নহয়, এই জংঘলৰ সিফালে আছে, তাতে ওলায়।
অ'। তোমালোকৰ মানে সেইটো হেৰি শোধনাগৰটোৰপৰা মানে ওচৰ নে দূৰ?
বহুত দূৰ, বহুত দূৰ হয়।
আম, কিমানমান আহিব লাগে, মানে মিনিমাম?
মানে বহুত দূৰ হয়, মানে দুই ঘন্টা মান, দেৰ, এক ঘণ্টা, দেৰ ঘন্টা ৰাস্তা আছে। তো এইটো আনি ইয়াতে নোলায়, তেল সুদানাগৰৰ কাষতে আছে, সিফালে পুৰা সিফালে ওলাই তেল। অলপ খনন কৰি পিনে ওলাই আছে, ওলাই থাকে।
তোমালোকৰ কপাল বেয়া তেতিয়া।
কপাল
এইটোয়ে ভাবোঁ আমাৰ যে ঘৰতে যদি ওলাল, ঘৰৰ পৰাই যদি ওলাল হয় কি বেয়া আছিল। এনে এনে বহি কিনে পইচা পাই থাকিলোঁ হয়।
অ' চৰকাৰেটো তোমালোকৰ হেৰিটো লৈ ললেহেঁতেন, তোমালোকৰ ঘৰৰ হেৰি য'ৰ য'ৰপৰা ওলাইছে সেইকন।
সেইটো লিষ্ট, এইটো মানে লিষ্টত লৈ ল'ল হয়। পত মাহে মাহে পইচা দি থাকিল হয়।
সেইটোৱে তোমালোকটো পুৰা, এতিয়াও চাগে ভাল, বাত আৰু ভাল হৈ গলা হয় চাগে।
কি কৰিবা আৰ এইটো, ভগৱানৰ ওপৰত কথা আৰু।
ভগৱানৰ ওপৰতে চব এৰি দিছা যেন পাইছোঁ তুমি।
মইতো সেনেকুৱাই লাগি আছে, মই সঁচাই।
ভগৱানৰ ওপৰতে এৰি দিছা নেকি?
ভগৱানৰ ওপৰত এৰি অকল নহ'ব, নিজেও অলপ কষ্ট কৰিবই লাগিব। তেতিয়াহে এ সকলো কাম হ'ব।
আজিকালি যে নিজে কষ্ট নকৰিলে একো নহয় আৰু ভগৱানৰ ওপৰত চব এৰি দি। নে ভগৱানে এইটো কৰিব, মোৰতো কৈয়ে আছে বোলে, এইটোতো ঠিক হৈয়ে আছে।
নাই, ভগৱানে ৰাস্তা দেখাব পাৰিব। সহায় কৰিব পাৰিব, আৰু কামটো আমি নিজেই কৰিব লাগিব।
সেইটোৱেই।
বাকী কোৱা আৰু তোমাৰ কথা কিবা?
মোৰ কথা কেতিয়াবা তুমি সোধা মই ক'ম ন' মই এনেই কি তাৰমানে কেনেকে ক'ম মই নিজে মোৰ কথা হা? নাই নাই।
নাই তোমাৰ ভইচটো একদম পাৰফেক্ট হয় একদম।
অ', হয় নেকি?
অ', একদম যিটো মানে, যেনেকুৱা গানৰ কাৰণে মাত লাগে তোমাৰ মাতটো একদম মিঠাও আছে। লগতে একদম
তুমি তুমি ছিংগাৰ যে, সেইটো কাৰণে তোমাৰ তেনেকুৱা লাগিছে মোৰ গা মাতটো পাৰফেক্ট বুলি। তুমি যেতিয়া মানে ওচৰত দে শুনিবা। তেতিয়াহে গম পাবা মোৰ মাতটো কেনেকুৱা।
ভালেই আছে মই মাততো শুনি ইমানতো গমেই পাই যাওঁ। কাৰণ মই নহয় তোমাৰ মাতটো একদম মিঠা আছে। আৰু ঠিক ঠাক যেনেকুৱা হ'ব লাগে, সেনেকুৱা অলপ যদি প্ৰেক্টিছ কৰে এতিয়া নাজানো, এতিয়া কেনেকুৱা, তুমি যদি এবছৰ মান যদি অলপ যদি গান চান গোৱা। অলপ প্ৰেক্টিছ যদি কৰা বঢ়িয়া হৈ যাব। তোমাৰ ভইচটো একদম আৰু মিঠা হৈ যাব।
অ', থেংক ইউ, থেংক ইউ ইমান খিনি কোৱাৰ বাবে বাট মই আজিলৈকে গান গাই পোৱা নাই। আৰু গাবও নিবিচাৰোঁ। মোৰ সেইকণ সাহস নাই যে মই ষ্টেজত উঠি গান গাম। মই এই ফটা মাতটো লৈ পিনে।
মাতটো ঠিকে আছে। এনে এইটো বোলো গানটো গান বেয়া নহয় বস্তুটো কিন্তু, জানা যদি গানটো বহুত ভাল বস্তু হয় কিন্তু।
বেয়া নহয বাট তেওঁ ষ্টেজত উঠি গান গোৱাটো বহুত এটা মানে এনেই গান মানুহৰ আগত গান গাবই মানে, নহয় আৰু মোৰ দাৰা গান আৰু নৰ্মেল কে হ'লেও ষ্টেজত হ'লেও নৰ্মেল কে হ'লেও।
অ', সেইটো আৰু কি ক'ম আৰু সকলোৰে আৰু সেইটো নিজৰ নিজৰ আৰু ইজিলি যি পাৰে ভাল। নোৱাৰিলে আৰু টো কি ক'বা আৰু।
অ', তুমি যে কৈছিলা, তুমি গান গোৱা বুলি, তুমি মানে কেনেকুৱা টাইপৰ গান গোৱা কেনেকুৱা গান গোৱাই?
মানে, মই কৈ আছোঁ। মই চবচে মানে ক্লাছ নাইনৰ পৰা গান কৈছিলো নহয়। তোমাক যে একদিন কৈছিলো। মই যে হিন্দী ইমান ভাল পোৱা নাছিলোঁ, চাবজেক্টটো ইমান ত'সেইটো কাৰণে মই গা মিউজিকে লৈ ললো। তাৰপিছত ছাৰক মই এটা ছাৰক লগ পালোঁ।
উম'।
এই, মই মানে এই প্ৰথমে মই শুনিছোঁ মোৰ মাতটো বহুত বেয়া আছিল।
উ',
মই খুৰেইন ওলাইছো। তোমাৰ স্কুলত অলপ মানে এ পাংগা লৈ লৈছিলো। স্কুলত মেমটোৰ লগত যোনে হয়। মেমটোৰ লগত মোক পাংগা, উষ পাংগা হৈ গ'ল।
অহ',
ত' মই খঙতে মই ভাবছোঁ, মেমে মোক ডাউন দি দিছিল হে তুমি নোৱাৰা গান গাব। এনে, এনে, লৈছা এইবোৰ এই জেৰা মোকো দিল।
অ' ইগ' আহি গ'ল নেকি?
আহ তাৰপিছত, মই এজনী আমাৰ কাষৰ এজন বহুত ভাল, মানে বহুত নাম আছে ছাৰ এজনৰ।
অহ',
মই ছাৰ তাতে মই লৈ ললো টিউশচন লৈছিলোঁ। ছাৰে তাৰপিছত পুৰা ভালকে মোক শিকাইছে। বহুত ভালকে শিকাল লাহে, লাহে, মাতটো মোৰ ভালকে ভাল হৈ গ'ল। গান গাব পৰা হৈ গ'ল। লাহে লাহে তাৰপিছত গান গাব পৰা হৈ গ'লো।
তেনেকে মানে মই মানে ক্লাছিকেল মিউজিক শিকিছিলোঁ।
অহ'
তাৰপিছত আধুনিক আৰু এইবোৰ লোকগীত, বৰগীত এইবোৰো জানো।
উম'
মানে এইবোৰ শিকিলো তাৰপিছত প্ৰথমে মানে ক্লাছিকেল শিকো ক্লাছিকেল শিকি পিনে লাহে লাহে লাহে। তাৰ পাছত আহি প আহি তাৰপিছত মধ্যমাহ তাৰ পিছত আমাৰ এক্সাম দিছো মানেমাৰ সংগত একসাম থে ভাত। খানডে এক্জাম সেইটোও মই দি পাইছো। তাতে মই। অ' সেইটোমই কমপ্লিট কৰিব নোৱাৰিলো মই মানে প্ৰথম বছৰো দি কিনে আৰু বাকী নিদিলো মই।
অ'
সেইটোয় মানে মই এতিয়া পস্তাই আছো আৰু কিয় মই নিদিলো দিব লাগিছিল বুলি।
এতিয়া গান গোৱা নাই পিছে এতিয়া।
এতিয়া মানে ষ্টেজত নাগাওঁ ষ্টেজত গাব পাৰ এতিয়া মানে মাতটো মানে কমি গৈছে আগ এনে আমি মানে ন ফাংন আমাৰ লগৰ বোৰ কিবা কিবি হয় তেতিয়া গা়ই দিব পাৰো।
অ'
নৰ্মেলি এনে ডাঙৰ ডাঙৰ প্ৰগ্ৰত নাওঁ সৰু সুৰাবোৰত থলে গাই দিব পাৰিম মানে।
অ'
তুমি একদম চে বাৰে মানে তেতিয়া
কি কলা
তুমি এজনজন ছিংগাৰ হ বুলতিয়া
থেংক ইউ থেংক ইউ।
সকলোতে নিজে নিজে কিবা এটা ভাল এটা গুণ থাকে তোমাৰো চাগে কিবা এটা বস্তুত বহুত ভাল হয়তো। সকলোৱে নিজৰ নিজৰ কিবা এটা প্ৰতিভা থাক তো।
অ' নজানো মই এতিয়া মোৰ সেই প্ৰতিভাটো মই মানে বিচাৰি পোৱা নাই কি
অ' তুমি ভা বস্তু বনাই পেলাই কিবা কিবি খাদ্য খাদ্য। টো মানে ভাল পোৱা নেকি
মই বোম হুৱোৱা সেইটোতো কবই নালাগে।
নহলে কি কৰিবা ভাল পোৱাা তুমিহে জানা এতিয়া।
মোৰ দাৰা এই খানা চানা বনোৱা।
আৰ্ট।
অ' সেইটোতো আৰু আৰু।
কি
আৰু নোৱাৰি কৈছোঁ
মইও নোৱাৰো।
নহ'লে কি বস্তো মানে সকলোৰে কিবা এটা ভাল মানে হবি বা কিবা এটা। পচন্দৰ বস্তু থাকে যিটো কৰি মানে ভাল পায় মানুহে।
মোৰ স্পৰ্ট পাৰ্চন হয় তেনেক স্পৰ্ট।
ভাল পোৱা তুমি
য়েছ।
কি কি খেলি ভাল পোৱা
মই খেলো কাবাডী খেলো মই খ খো খেলো।
আৰু
ৰানিনং কৰো।
এইবোৰ ইমান এইকেইটা খেলা মানে ইমানো ফেমাচ নহয় মানে আমাৰ ইয়াতে।
অ'।
কাবাডীটো অলপ ফেমাচ হয়, মা মিছা নকওঁ হয় খেলটো নাম শুনিছোঁ কিন্তু আজিলৈকে মই নাজানো কেনেকে খেলে।
তোমালোক উম, আমাৰফালেও নাছিলে হা, মই যেতিয়া ফাৰ্ষ্ট টেষ্ট নে ডিগ্ৰী কৰিবৰ কাৰণে মই দৰং গৈছোঁ, মানে দৰং কলেজ শুনিছা, দৰং কলেজ?
অ' নাম জানো মই।
মই তাতে মানে ডিগ্ৰী কমপ্লিট কৰা।
তাৰপিছত মই যেতিয়া তাত গৈছোঁ, তেতিয়াহে মই গম পাইছোঁ খ খ বস্তুটো কি হয়। তেতিয়া মই খেলিছো, কাবাডী বাৰু মই সৰুৰ পৰাই খেলো। তেজপুৰত গৈ পিনে মই খৌ ক'তো কেনেকুৱা হয়, কি বস্তু হয়, মই খৌক' ফাৰ্ষ্ট টাইম শুনিছত মই তেজপুৰত গৈ পিনে।
যি কোৱা, বাকী আৰু বেলেগ নেখেলা নেকি? ক্ৰিকেট, ফুটবল, বেডমিণ্টন, ভলীবল।
নাই, নেখেলো নেখেলো।
ক্ৰিকেট খেলিব লাগেটো, ক্ৰিকেটো পুৰা ইণ্ডিয়াৰ একদম মেইন খেলা হয়।
হা?
ক্ৰিকেটটো একদম ইণ্ডিয়াৰ একদম মেইন খেলা হয় এইটো।
নাই, নাই সেইটো মই নোৱাৰো দেই।
সেইটো বেলেগ
আজিকালি যে যেতিয়া আজিকালি যেতিয়াৰপৰা ক্ৰিকেট পুৰা ফেমাচ হ'ব লৈছে, আগতেতো মানুহে ইমান কি এইবোৰক, এইটোত কি গুৰুত্বই নিদিয়ে, যেতিয়াপৰা ৱৰ্ল্ড কাপ জিকিছে, হেৰি জি মানে তেতিয়াৰ পৰাই বেছি হেৰি হৈছে ন'?
মই ক্ৰিকেট কিন্তু আগৰপৰাই। ক্ৰিকেটটো আমাৰ দেশত বহুত আগৰ পৰাই, নাইনটিন এইটি থ্ৰীৰ পৰাই ফেমাচ হৈছিল।
উম, ম মানে মই জনাত আৰু মানুহে ইমানখিনি নাচাইছিলে আৰু। এতিয়া যেতিয়া পৰা ৱৰ্ল্ড কাপ জিকিছে হে, তেতিয়া মানুহে খুব চাই।
মানে কোনটো? টি এই টি টুৱেণ্টি ৱৰ্ল্ড কাপৰ কথা কৈ আছা নে কোনটো?
অ'। এই এতিয়া যে নতুন এই জিকা নাই এ, টো থাউছেণ্ড টুৱেন্টি ফাইভ নে ফৰ্থ
টুৱেণ্টি ফৰ, অ' গ'ম পাইছো, চাইছোঁ।
মানুহে বেছি মানে ক্ৰিকেটত ধ্যান দিছে নেকি, কাৰণ
ক'বলৈকে গ'লে আমাৰ ইণ্ডিয়াই আ মানে নাইনটিন এইটি থ্ৰীৰপৰা মানে ফেমাছ হোৱা ষ্টাৰ্ট আৰম্ভ কৰিছিল, আৰু দুইহেজাৰ এঘাৰত পুৰা মানে পুৰা দেশৰ মানুহবিলাক তাৰপিছত ত্ৰিকেটৰ কাৰণে পাগল হৈ গ'ল। যেতিয়া আমাৰ ইণ্ডিয়াই ফিফ ফিফটি অভাৰ ৱৰ্ল্ডাকাপ যে দুইহেজাৰ এঘাৰত জিকিছিল।
এই ধনীয়ে যে জিকাইছিল, অ'। আছেই অ' সেইটো কাৰণে তুমি ইমান গ'ম পোৱা নাই চাগে কথাটো। আছে বহুত, ক্ৰিকেটৰ বহুত ল'ৰা ছোৱালী পাগল।
উম।
মোৰ নিজৰ লগত ল'ৰাতকে বেছি ছোৱালীবিলাকে ক্ৰিকেট বেছি ভাল পায়।
অ' মোৰ ইমানকে ইন্টাৰেষ্ট নাই।
ঠিকে, সকলোৰে নিজৰ নিজৰ আৰু মন সেইটো, বুজিলা আৰু।
উম, হয় বাৰু হেইটো। মোৰ মানে মোৰ যোনটো টাইমত যি কৰিব মন যায় মই সেইটোৱেই কৰোঁ, মানে এ এটা মানে স্পেচিফাই বুলিবলে নাই যে মোৰ এইটোয়ে ভাল লাগে, এইটোয়ে ভাল লাগে, যোনটো টাইমত পঢ়িব মই যে, মই সেইটো টাইমত পঢ়ো, যোনটো টাইমত ফোন টিপিব মন যায়, সেইটো টাইমত ফোন টিপো, যোনদিনা বেলেগ কিবা কাম কৰিব মন গ'লে, মই সেইটো কৰোঁ। এ, মানে মোৰ মুডৰ ওপৰত ডিপেণ্ড কৰে সেইবোৰ চব।
ঠিকেইে আৰু, সকলোৰে এইটো মুডৰ ওপৰতে হয়।
অ'।
উফ্! কি গৰম দি আছে।
মাহঁত কি কৰি আছে?